হেল্ল'
অ
অ কি কৈ আছিলো হেৰিয়া
আমি সেইটোক এ ইয়াত যে অপশচনটো আহে কথোপকথনটো মানে কিহৰ ওপৰত হলো ৰাজনীতি দিছা নে কি
অ ৰাজনীতি দি দিছো। তোৰজাতো আহিছে হয় নে অ দুইজনী একেলগে তচকেইটা হৈ গৈ আছে মানে সেইটো কাৰণে
অ
সেয়াই মানে তোৰ মই সেই কথা পতটো ফিফটি ফিফটি দিছো
মইয়ো
অহ মইেইাই ফিফটি ফিফট দিছো মানে ধৰি লও এনেকুৱা হয় কোনটো কাৰ দিছে বুজি নাপাওওঁ যে ধৰি লওটো ন নটি টেন দি নাইনটি টনটো হোৱাই নাইাৰু আমাৰ আমাৰ মানে কম হোৱাই নাই দুজন সমানে পাতিাই আছে যে পুি সিপটিয় দিছো সেইটো কাৰণে
অ ময়ো
উ তাৰপিছতে সোইানেতিয়া বাহৰ ত কানট্ৰ ককেইটা যে সহতি যে ই এভান্স সিহততে তাতো এনেকুৱা গেলা ঘেগেলা জেগা আছে নথকাকে নহয় নহয় কেতিয়াবা কিছুমান ভিতৰত দেখাই মানে বেলেগ বেয়া জেগাাবোৰ আছে হয় কিন্তু মানে যোনখিনি ভাল জেগা সেইখিনি আমাৰ ইয়া টাউনৰ মানুহবোৰৰনো ক চা সিহঁতৰ বেছি হে নাইছে বিগ চেন্স
অ সেইটোৱে
যিহে লেতেৰা আকৌ এই বেছিকে ফ্লেট চত থকা বিলাক যে সেই তললে সেনেকে চাইডলৈ পেলাই দিয়ে জাবৰটো কিছুমান এনেকুৱা লেতেৰা সিহঁতি সেইটো নহয়লে ভাবিছ লেতেৰা ত' সেইটকা কিন্তু বাহিৰত। কিছুমান এনেকুৱা আছে সিহঁৰ মানে সেইটোৱ বাহিৰতে ৰাস্তাত এতিয়া পাৰ হবলে আমাৰ ৰাস্তাত টাউনলৈ গ'লে এনেকুৱা লাগে টাউনত টাউনত যোনবোৰ নৰ্মেল কে লোকেলত থকা নিচিনা ল'ৰা ছোৱালী বিলাক যে আ সিহঁতি যেন ৰাস্তা পাৰ হ বিৰাট এক্সপাৰ্ট সিহঁ সেনেুৱাকে ৰাস্ত পাৰ দেখা একদম উচকা়ি নেেলাই হাউ গুচি যায় কিন্তু বাহিৰতে চাব গ'লে বাহিৰত মানুহ পাৰ হোৱা ৰাস্ত কাৰণেও টাইম ধুনীয়াকে জেগা হেৰি দি দিয়ে মই কৰি আছো এ কথাতে কৈছোঁ সিহত মানুহ পাৰ তাৰ হবলৈ যেনেকে লাইট জ্বলি যায় মানুহ পাৰ হয় সেই কাৰণে সমাৰ গাড়ী এখনো নাযায় তেনেকে মানুহ পাৰ হৈ যায় সেনেকুৱা
আমাৰ ইয়াত সবোৰ নহব আমাৰ আমি ক'ত ষ্টেম তোক দৌৰি থাকো প্ৰথম নিজে আৰু ভাল হ'ব
নিজে মোৰ যেহে সেইবোৰহে। মোৰ যে অকল সেই তাৰ মানে ইমান জেগাবোৰ বস্তু চোৰ ইমান ভাল যে মোৰ সেইটো কাৰণে বৰ যাব মন যায় গম পা নে বাহিৰলৈ মোৰ ক'তো যাব মন নাযায়। খালি অকল এই জাপান চাইনা আৰু কোৰিয়া এই তিনটা জেগাতে মই খুব যাব চাইনাও ইমান মন নাযায় চাইনাও মন যায় আব দে চাইনাও বহুত ধুনীয়া জাপান চাইনা আৰু কয় মই তিনিটা জেগাে বৰ যাব লাগিব মন যায় গম পাও ন ইমান ইমান ভাল মানে ইমান এডভানস মোৰ বহুত ভাল লাগে
আ মানুহবোৰ পলাই
টো জাপানততো আৰু ভাল কোৰিয়াতকে জাপান বেছি ভাল হয়
অ শুনা আকৌ জাপানে যে আমাৰ হেৰিয়াৰ পৰা এক্সপৰ্ট নকৰে আৰু।
অ গম পাও ঢেৰ ঢেৰ হেৰি কৰিলে। ঢেৰ কৰিলে ঢেৰ কৰিলে। অকল মেংগ বুলিয়ে নহয় ফ্ৰুইটচ কৰিলে। ৰাইচটো কৰিলে আমাৰ জহা চাউল টো পুৰা এক্সপৰ্ট হয় নহয়। ইয়াৰ পৰা জহা চাউলতটো আৰ্টিফিচিয়েলে কিবা কিবি বস্তু দিয়া বুলিেই। দু হেৰি কৰি দিলে কাটি দিলে।
অ'হ
ধেৰ নহয় ভালেই একোৱে হব নালাগে মই কচাল একদম ডুবিব লাগে। মই ব ভাল পাওঁ হয় বহুত খং উঠে মোৰ। বৰ বেয়া পাওঁ। একদম হজম নহয়। আমাৰ সেই জাপান এতিয়া জাপান খন যেনেকুৱা সেনেকুৱা হবলৈ আমাৰ আৰু চৈধ্য গোষ্ঠী লাগিব। মোৰ ভাগত আৰু মোৰাগ মোৰ ওপৰত আৰু চৈধ্যয়টা গোষ্ঠী জন্ম হবগৈ লাগিব তে। এতিয়া এতিয়া জাপান খ অ সমমান হ'বগে।
ভিক চেন চি ন হে।
সেইটো তেতিয়াও নহয়গে। আমাৰ ইয়াত এতিয়া হেৰি এইটো তাত এতিয়া হেৰি। তাত ধুনীয়াকে ভেণ্ডিং মেচিন থাকে ভেণ্ডিং মেচিন মানে এই যে ৰাস্তা কাষত যে মেচিনবোৰ থাকে। যে তই তাত নিজে পইচাটো ভৰাইাৰ লগে লগে তোলে হেৰি ওলাই যায়। মানে এইটো যে কল্ড ড্ৰিং চলড্ৰিংক পানী বটল চানী বটলবোৰ তাত। পাই যে পইচাটো আগতীয়াকে পেমেন্ট কৰি পইচাটো ভৰাই দিব লাগে ভৰাই লগ লাগে। হেৰি বস্তুটো নিজে নিজে পাইমতে য নিজে নিজে যে ওলাই দিয়ে যে বস্তুতটো যিটো খোজ হয়। আমাৰ সেনেকুৱা এটা বা তইয় লাভ। লগতে বা ক'বাততে পাত চচোন ব বা ৰাতি হুৱোৱাৰ লগে সেইটো ভাঙিঙি তাৰ গোট বস্তু। তো লৈ এৰাাই গুচ যাব।
হু হয়, দেই
অ'হ।
লাডৰা চাদৰ দূৰৰে কথা। অকমান সেই ভাল জেগা মানে ডেভলপ ক ডেভলপ থাই আৰু চিট গুৱাহাটীয়ে বুলিয়ে কয় অসমৰ।
অ'হ।
তাতেতটো নহ'ব।
উম তাৰপিছত এই যে এই যে। ফটো মৰা হেটো থাকে যে এনেকে যে কি বুলি কয় মই নামটো নাজানো দেই। একেলগে যে এনেকে মানে কাপাল ফটো বুলিয়ে কয়টোো তাৰ মানে চবে ফটো মৰা। প ফুট মাই য মো সোমাই য পি অকমানি বাকচ নিচি পিয়চৌবোৰৰ নিচিনা আগতে। সেই একো দেখি নাপে। যেনা যেুনেকে তাত ফটো মাৰিব পাৰি। ফ মি পেলাই তাৰ মানে ততে পেমেণ্ট কৰি পাই মান ফটো মাৰি ফটোখনন টো লগতে উলিয়াই দি পঠিয়াই। মানে পলাাৰাই ফটো নিচিনা। এক।
অ'হ
সেনেকা মেচিন এটা সেনেকুৱা যেনিব আমাৰ তয় লাডু বনালি মই ক সাধু কৈছো। আমাৰ বা আম টাউনতে যেনেবা গুৱাহাটী। বণালী দি ঠিক আছে। তাত তই নিজৰ বয় ফ্ৰেণ্ডৰ ফটো মিবলৈ গ'লে মানুহেতোক সেইখন ধৈ মিনি বুঢী কেইজনমান দেখিলেত তোক কালিয়ে দিব। এই দোুলেই সহতি অভদ্ৰ আমাৰ সমাজ নষ্ট কৰিছে আমাক। কৈছে তামু কৈছে একেলগে সেইটো ৰুবত সোমাইছে এনেকুৱা। কৰিব। তই কৰিব ত কছোন।
অক্হ
সেয়হে ত কি উন্নতি হ'ব বাৰু কচোন
এ এ চব এইবোৰ চব মানে এ কি বুলি কয় জেঞজি খিনিও এতিয়া মানে জেঞজি খিনিও মাজত। এই মূৰ্খ যে যৌন আছে?
ছে কিছুমান অদ্ভুত অভিজ্ঞান হতৰ নিচিনা যেনজি দশটা হলে নালাগে আৰু
অ অ সি যে চৰকাৰে বনোৱা সে চাহ খোৱা ঘৰটোও ফটো দিছে সত্ৰৰ
অ আজি দিছিলে দেখিছিলো
কেতিয়াৰ পৰা হ'বলৈ ললে।
উ আছিলে আগৰ পৰাই আৰু এতিয়াতো আৰু হৈছে আৰু
ৰিজন বিহাইণ্ড কি মানে? ইয়াৰ কি মানে অন্ধভ হৈ থাকিলে চাকৰিতটো পাই যাব মনি মানে।
কেনেকে জানো
মই যদি অভিজ্ঞানে চ অভি অভিজ্ঞানে চাকৰি যদি পাই ৰ মই ভাবিম আৰু তেতিয়া মানে এনেকে অন্ধকাৰ তে হ'লে মানুহে চাকৰি পায় বুলি।
উম পাই পায় অন্ধ ভক্ত হলেও পায়। সেইয়াই আৰু কি যে কৰিব আৰু মানুহবোৰক লৈ আজি দেহাই এক্সজাম দিবলৈ গ'ল নহয় বেচি নাচিং অ।
অ কেনেকুৱা হ'ল।
উম ভাল হল বুলিয়ে কৈছে হেৰি ইংলিছ ইংলিছ কেইটা হেনো ইজিয় আহিছিলে ঊনৈশটাানে কেইটা একদম পুৰা নিজে পুৰা ভালকে জনাই প্ৰশ্ন আহিলে ঊনৈশটা ইংলিছ এনেকে কৈছে পচিছ্তানে কেইটাহে আহে নহয় সেই এটা পৰা ভালকে পিলো বুলি কৈছে মে হাণ্ডেড পাৰ্চেট চিয়ৰ কে মানেইটা পাইলো হয় কি ফিজিক্ কেমেষ্ট্ৰ কামাইছো এনেকে কৈছে অ তেছ ত হ বায়লজিও পাই পাৰিছো বুলি কৈছে এনেকে কৈছে আৰু পাই পাৰিছো অলপ এনেকে কৈছে তাই তাই কিন্তু পাছ কৰি দিবলৈ কৈছে বাপেকে পাচক দিলে ছিটটো দিয়াব পাৰিব বুলি এনেকে কৈছে আৰু
আহ অ এ বি এছ চি ন নয় চিট পাই নহয় মই পাইছো বহুত মাৰ্কস নালাগে। পাব মই ফিফটি কিমানে পাইছিলো
আজিকালি নালাগে আজিকালি য'ত ত'ত আজিকালি পাই গম পাও মই এয়া যোৰহাটতে পাহাৰি যোৰহাট খন আকৌ ডাইৰেক্ট গভমেণ্ট নহয় ন হ
অ মই মই শিলচৰত পাইছিলো আকৌ যোৰহাৰখন কপ কুত দাম ল'ব নহয়।
শিলচৰত অ শিলচৰত নগলি কেলে।
অ সেইখনক কিমান দূৰ বাও মই পাইছিলো আৰু হেৰিয়ে পাইছিলে এ ৰিণ জোনে কি আছিলে ছোৱালীজনীত তে তাইও পাইছিলে চিলচত তাই মই পাইছিলো। ফিফটি ফাইভ। তাই ফিফটি ফৰ ত তাই এতিয়া জি এন এম কৰি আছে ক'বাত এই যোৰহাটত। তে মানে
চিখন হেৰি আছিলে নি প্ৰাইভেট গভমেণ্ট আছিলে নি
গভৰমেণ্ট অ
ত নগ'লি কেলে উ
দূৰলৈ যাম নি বাৰু সেইফালে
অ তাতে কি ভিছে পঢ়িবলৈ যাম। পাৰ যান চোন।
অ মোৰ মানে বি এছো ইমানো ইটাৰেষ্ট নাই নহয় কিবা।
থিক তায়ো নপঢ়িলে
অ সেইখনত ফ্ৰিপটি ফৰ্টি ফাইভ মানৰ পৰাই আছিলে কাট অফ ফিফটি ফাইভ নহয় ফিফটি থ্ৰ্ৰী পৰা আছিলে
অ তাইতো ইনেও নাপায় ইমান মই তো জানো তাইক জীয়াই দিব লাগ বস্তুটো একো পঢ়া শুনা ধান্দা চানন্দা নাই ফেমেলি ভাগৰ ক'বলৈ মন নাযায়ো। তাই নাইয়ে মইে মই মানে পৰা ভালকে গম পাই পঢ় শুনা ধান্দা নাই মানে
খালি এ চিট। পাব চাবা এইবোৰ এইবোৰ কলেজত পাই যাব জোৰহা চোৰহাৰত এ চৰকাৰী অকল তিনি খনেহে আছে কামৰূপ মেট্ৰৰ মানে গুৱাহাটী খন শিলচৰখন আৰু ডিব্ৰুগড়খন
অ সেইটো গম পাও মই খালি প্ৰাইভেটত পঢ়াতকে নপঢ়াই ভালচোন চাব গলে
অ এই ডিব্ৰুগড় খনত যে ডিব্ৰুগড় খনত কাট মই পোৱা াৰ চছেভেন্টি এইট মানত
অ অ এই গুৱাহাটী খত ডিব্ৰুগড়খনত হায় কাটক যায় কাৰণ চৃষ্ট সজে মানুহবোৰ যাবলৈ বেয়া পায় সেই ছাইটবোৰ বেয়া হয়
অ সেই ছোৱালীজনীও নক গ'লে দেই ম তাই মই একেলগে পৰীক্ষা দিছিলো ৰিঞ্জু বুলি এ তাই কাকজান কলেজৰ আছিলে এতিয়া জি এন এম তাই জি এন এমতো জি এন এম ও দিছিলে মানে
অ
বাৰ দিছিলে বি এছ চ ইও কৰি আছিলে বাৰু
অ
মইত্ৰ ইহঁত যে এতিয়া কৰিছেগে যিয়নে মই পৰাায় পইচা তটো অলপ বি এছ চি নাৰছিঙতকে কম নেকি
এ এ নাৰলত নেকি হবলা
অ তাৰপিছতে মই তাই আকৌ যোৱা হলে গ'লোহেতেনতে আছিল ওচৰলে পাতিছিলো মেলিছিলো অ মাক একজনীয়ে ক'লে নালাগে বুলি মোৰ বা মাহঁতেনো নিদিয়ে বাৰু হলত দিলেঁতে ন ওোৱা থকা হলে
হয় উ তাইে তাই অদ্ভুত আহে তাই আমাৰ মামহতে ঘৰ মানুহবোৰ নিজে কিবা মই কবলৈ বেয়া পাওঁ আমাক নিজে কানো আহে এতিয়া হয়েই পেটৰ কিবা হেৰিতটো লাগে হাৱাতে মানে সিহঁতক মানে ফুটো ফুট ফুটনিো লাগে সতে হে বি জে বি গজত পঢ়িবাগ দেই বাপেকৰ মতে মানে বি এ এ নাপালে মানে জে বি কলেজতঢ়িব লাগে দেই তাকো জেৱিকজত পঢ় যে জেবিিকজ চিট পালেঢ়িব জেবিিকজ চিট ননেও নাপায় নাল মইয় কৈছো যে চট নাপা বুলি কাকজনৰ সদিনা সেইকাৰে এডমিশন লব নিদিলে কাক পঢ়িব নালাগে টাউনতঢ়িব নাগ সে উম চিবি নালাগে তাৰপিছতে এতিয়া মানে ময়ও বেয়া পাইছো দেই ডাঙৰ মাইটিয় সেইটো ডাঙৰ মাইটিয়ে সেইটোৱে কৈছে ডাঙৰ মাইীয়ে কৈছে কেেলা সেয়াত পঢ়িব লাগে এনেকে কৈছো বকিছে আৰু একে সীত আমাৰ সেই সেই দুদিনে
আগদিনাখন শুনিবা দেই আগদিনাখনি মই মোক মানে আগদিনাখনি ক'লে আৰু এনেকে তেনেকে মানে দিবাচোন দেই এনেকে মই মাইনিবাক কবাচোন বুলিও ক'লো আৰু তাৰ তোাৰ সেয়া যে কলা চাল সেয়া কিনো প্ৰব্লেম হৈ আছিলে সেইকদিন ৰ'দ দিনা যাব নোৱাৰিবা। মই আকৌ কাইলৈ যে মেজৰ পৰক্ষা মই আজি কেনেকে যাওঁ আকৌ পাবলৈ একেবাৰে পক্ষা দিনাখন আহি পাম। পৰক্ষা এঘাৰটালৈকে আছে তাৰ পৰা। পাৰিম আৰু সিমান সময়ত পোৱাকে আহিবা বোলো তাৰপা পিছনাখনি মই আকৌ ৰাতি সিননানি মেছেজ কৰিলো দেই কাইলৈ আহহটো চিয়ৰ নে এনেকে বো সুধিছো আৰু তেতিয়া মই কাতি থলো অউ তেন সোনকালে কৰি দিব ল সিহঁতৰ লগত।
অ
আইফা চাৰিফাহঁত কাই মেলি এনেকে পালোহঁতেন ৰি ফতহতোৱে তাৰপিছ তাই কৈছে বোলে এ পাপ পাই বোলে হে এই কাকজ মানে বেলেগ ধৰণে গ'লে কথাটো মানে মোৰ আকৌ অকনমান ফিল হল আকতে দে যে সিহ
বৰ বেয়া পায় অ অ বৰ বেয়া পায় সেইফালে আহিফালে ব ন ক। যাবলৈ মন নাই হেন তাৰ পিছত তাতকেও জমনি তা মানে জে বি কলেজত পঢ়িবলৈ মানে লাগিলে এ এ বি এ কৰিবলৈ বি এ কৰিবলৈ কৈছে মানে ইংলিছত মেজৰ ল'বলৈ কৈ খালি জেবিত পঢ় মানে যদি পঢ়ো মানে জে বিধ পঢ়িব লাগিব মানে বি এ লাগিলে বি এ কে কৰ মানে ইংলিছত মেজৰ ল মই কৈছো দেই যদি ইংলিছত তোৰ মেজৰলৈ পঢ়াবলৈ আছিলে সেইটো বাপেহঁতৰ তোৰ মোৰতো খাই খাই দুবছৰ নোকৈ তোক চাইন্সত পোৱালে পাগল নিজাদা মানুহবোৰ মইে সেনেকে কি কৈছো। হয় বাৰু কৰে আগতে আমাৰ এ বিয়াদশনী মেম বুলি কিবাী মেম এী আছিলে সেই মেমীয়েও ইংলিছত মেজৰ লৈ মানে ইংলিছ ছাইন্সত পঢ়ি ইংলিছত মেজৰ লোৱা হয় মই নহয় বুলি কোৱা নাই কিন্তু কাম বুলি কোলে চাইন্সত পঢ়ি পঢ়িছিলে ইমান ঘৰত প্ৰেছাৰ দি প্ৰেছাৰ দি কেলে পঢ়াইছিলে হয় ননে
অ মোৰ লগত সেই যে সেইজনী অন্যান্য যে মামা হেৰিয়া জীয়েক যেজনী কোন তাইও ইংলিছত ল লগে নহয়
সয়াহে কেনেকুৱা।
অজিত প্ৰফেচাৰৰ যি একজনী অ হয় দেই সেইবোৰ কেলে কুৱয় বাৰু
অল ভুৰ সিহঁতি কিবা সিঁৰ হাৱাত মানে সিহঁতৰ ফুতনি লাগে জেবিধ
অ আমাৰ কলেজখনকো বেয়া বুলি কলে মোক ভাল লগা নাই সেইটো
মানে কিনো মানে সেইটো।
লাগিলে দিছি ভতিয়া ল'বলৈ কৈছো বুলিও কৈছে মোক।
অ
কম ন পাতা হে গম দেহি পাতা আহে।
হে ফনটো কাত খাব এতিয়া
উম কথাইষেইে নহয় আমাৰ অহু
অউম
উম
তোক